হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল' হয় কওক।
অ শুনা পাইছে নে
পাৰিছো দিয়ক
কি কৰি আছে এতিয়া আপুনি
এনেই আছিলো কাম কৰি ঘৰৰ
ঘৰৰ কি কাম কৰিছে
হয় কাপোৰ ধুলো চাহ বনালো গাখীৰ গৰম কৰিলো সেয়াই
বাকী ঘৰৰ কাম কি দিনটো কৰি থাকে নেকি
অলপ অলপতো কৰিবই লাগিব ছোৱালী মানুহ যেতিয়া
পিছে পঢ়া শুনা শেষ হলে নাই।
নাই চলি আছে বৰ্তমান উ
কিমানলৈকে পঢ়িলে বাৰু এতিয়া?
হয় মই বি এ কমপ্লিট কৰিলো।
কোন বোলে জনো?
হয় মই চৰাইবাহী কলেজৰ। আমাৰ গাঁৱতে কলেজখন আছে। তাতে পঢ়িলো আৰু। বৰ্তমান এতিয়া কমপ্লিট হ'ল আৰু।
অ। বাকী ভাল নে চবৰে ঘৰৰ?
ভালে ভালে আপোনাৰ কক?
দে বাৰু।
আপুনি কিমানলৈকে পঢ়িলে?
উম সেই কলেজলৈকে পঢ়িলো বাৰু।
হয় পিছে আজি বতৰটো কেনেকুৱা পাইছে?
মোৰ গাঁও নহয় হাৰো নহয়।
মধ্যমীয়া।
মাজ নাই ককৌ ল যাব ত আকাই আধা দে অম্বুবাচি মেলা শেষৰ দিন ন মানে এইটো চোৱা মানে যে
হয় আজি সাথছোৱা আজি শেষৰ দিন। গতিকে
তাকে।
হাই বৰ্তমান খোৱা নাই ভাত বনাই আছো, খাম আৰু। আপুনি খালে?
না।
পিছে আপুনি কামাখ্যা মন্দিৰলৈ নগল নেকি?
নাই মই গৈ পোৱা নাই এবাৰো।
তাত বহুত ধুনীয়াকে অম্বুবাচী মেলা হয়, চাই ভাল লাগে বহুত দূৰৰ পৰা মানুহ হ আহে।
চফালং গৈছিল নে?
হয় মই বহুত আগতে এবাৰ গৈছিলো এতিয়া মই সৰু আছিলো।
উম।
এতিয়াতো তাহানিতকে বহুত সাল সলনিয়ে হ'ল বাৰু।
অ। পিছে ক'ৰবাত ফুৰিব ফ কৰিব যোৱা নেকি এবাৰ?
হয় মাজতে গৈছিলো আপোনাৰ শিৱকুণ্ডত গৈছিলো।
অ কেনেকুৱা পালে তাত?
ভাল লাগিলে।
ঘৰৰ লগত গৈছিল নে বা লগৰ বন্ধুবৰ্গৰ লগত গৈছিল?
উম বন্ধুসকলৰ লগতে গৈছিলো।
হেল্ল'!
হেল্ল' কওক।
হয় অকলশৰিয়াকৈ গৈছিলে নে ঘৰৰ মানুহ আগত গৈছিল?
নাই লগৰ লগৰ খিনিৰ লগত গৈছিলো।
অ শিৱকুণ্ডটো কত আমি চ হৈ পৰে ন।
হয় হয় আমজই তাত গ'লে আপুনি গম পাব বহুত ধুনীয়া পৰিৱেশ হয়। পাহাৰ আছে, ঝৰ্ণা আছে আমি খানা খাবই গৈছিলো। আমি মানে আমি গৈছিলো সকলো লগৰ বন্ধু বান্ধৱীসকল আমি ঘৰৰ পৰা বনাই লৈ গৈছিলো
তাত খালো একেলগে ফুৰিলো। সকলোৱো ফটো উঠিলো ওপৰলৈকে গলো ওপৰত আপোনাৰ ঝৰ্ণা আছিলে আৰু মানে আপুনি ওপৰলৈ গৈ থাকিলে পাহাৰ ওপৰত গৈ থাকে। থিকিলা এখন গাওঁ আছে আমি তালৈকেও গলো। চালো তাৰ পৰিৱেশটো বাতাবৰণটো ভাল লাগিল। অতিকৈ মনমোহা হয় চালো আৰু তাকেই
উম মইটো গৈছিলো সৰুতে,
হয়
তাৰে আগলৈ আ গলেতো স্কাৰে পাই ন
হয় হয় আমি যোৱা নাই বাৰু তালে
মই সৰুতে এবাৰ গৈছিলো তাতে,
অ
তাতে কেনেকুৱা ধৰণৰ মানুহ আছে কেনেকুৱা কোন জাতিৰ মানুহ আছে বাৰু- কেতিয়াবা
তাত আপোনাৰ উম তিৱা জাতি আছে বড়ো আছে
কাৰ্বি আছে নেকি বাৰু কাৰ্বি
কাৰ্বি উম তেনেকে মই কাৰ্বি দেখা নাই কিন্তু মই আপোনাৰ তিৱা মানো দেখিছিলো। তেখেতসকলে গামোচা লৈ আছিলে গম পালো আৰু তেখেত তিৱা বুলি।
তাত এনেকোৱা বৈয়ন্য জীৱ জন্তু নোলাই নেকি বাৰু মানে কি তোমালোকে ৰাস্তাৰ দেখা পাইছিলা তেনেকুৱা?
হয় হয় এবাৰ হাতী দেখিছিলো।
হাতী দেখি ভয় খোৱা নাছিলা?
খাইছিলো
বনৰাজী গচন্ত কৰি বহুত ভয় আছে
হয়
খেতি কেনেকুৱা তাত আৰু কি কি কৰিলা?
হয় তাত মন্দিৰ আছিলে আমি অ তাত গলো। মহাদেৱ মহাদেৱৰ মন্দিৰ আছিলে তাত আমি সেৱা কৰিলো যিহেতু শিৱকুণ্ড হয় তাত মহাদেৱৰ ম মূৰ্তি থাকে
নন্দী বাবাও আছিলে আমি তাত ধূপ জ্বলালো সেয়া। কৰিলো তাত থকা পূজাৰীয়ে প্ৰসাদ দিয়ালে সেয়া খালো। খাই মেলি আমি নিজৰাত গ'লো। তাত আমি অলপমান হাত ভৰি ধুলো পানী চানী অলপ খেলিলো যিহেতু ছোৱালী মানুহ, আমি অলপ খেলিলো তাতে খেলি কৰি আপোনাৰ খাই বৈ গুচি ল আৰু অলপ ফটো উঠিলো।
তোমালোকে কেইজনীয়া দ'ল গৈছিলা তাত?
আমি দহজন গৈছিলো।
কিহত গৈছিলা গাড়ী নে নিজৰ?
হয় আমি উম আমি মামাই দিয়া স্কুটি পাইছিলো তো। আমি মামাই দিয়া স্কুটি লৈ গৈছিলো। তাৰে আমাৰ লগৰ তিনি চাৰিজন ল'ৰা আছিলে সিহঁতে সিহঁতৰ বাইক লৈ গৈছিলে। আমি আমাৰ স্কুটিতে গ'লো
ভাল লাগিল চিনেমা চাইকে ন।
হয়- হয় ভাল লাগিলে।
তেনেকে ভাবা নায়।
তেনেকুৱা নেক্সট আৰু কিবা প্লেন আছে নেকি কবাত যোৱা?
ক'বাত যোৱা মানে দূৰতে আছে।
মানে মোৰো ফুৰিব মন যায় গ'লে এবাৰ মোকো
অহ, কম দিয়ক।
কোৱা?
বাকি আপুনিয়ে ক' ক?
আপুনি থকা ঠাইখিনি নেচাৰটো কেনেকুৱা?
তাত আপোনাৰ আমি হয় আমি গাঁৱত থাকো ইয়াত আপোনাৰ ঘৰ আছে তাৰপিছত ৰাস্তা আছে।
মানে আমি অতি বিশেষ গাঁৱলীয়াতো নাথাকো আৰু অতি বেছি চহৰো নহয় অলপমান মধ্যম জেগা হয়।
আপোনাৰ আমাৰ ঘৰৰ কাষতে এখন নদী আছে আমি মা মাজে - মাজে নদীলৈ যাওঁ তাত অলপমান থাকো তাত পৰিৱেশটো বহুত ভাল লাগে। পুৰা মানে বহুত শান্ত হয়, কি কৈছে? নাই মই নেজানো।
আজিলৈ নদীত গৈ কিনে সাঁতুৰিব শিকা নাই?
নাই শিকা আপুনি জানে?
অহ, পাৰো অলপ- চলপ।
হয়, অহ ন' আমি তেনেকে সাঁতোৰা নাই বাৰু নদীত গলে আমি মানে কম পানীতে থাকো মানে বেছি পানী থাকে আমি হিফলে নাযাওঁ আৰু।
আমি গ'লে আপোনাৰ আমি ছোৱালী কেইজনী লগ হৈ যাওঁ। তাত গৈ কেতিয়াবা বহু এনে কথা- চথা অলপ পাতো, কিবা খাওঁত তাত লগৰ খিনিৰ সৈতে লগ হৈ আৰু গুচি আহোঁ।
অহ
পিছে আপোনালোকৰ ঘৰৰ কাষত নদী আছে নে নাই নদী, পাহাৰ তেনেকুৱা
আছে মই আমাৰ আমাৰতো অসমৰ প্ৰধান নদীখনে আমাৰ ওচৰত।
হয় নেকি, কি নদী হয়?
ব্ৰহ্মপুত্ৰ।
এই বিষয়ে কিবা জানে নেকি?
ব্ৰহ্মপুত্ৰৰ বিষয়ে কবলৈ বহুত আছে কিন্তু কম এখন বিশাল নদ নদীও নহয় নদ বুলি কোৱা যায়।
হয় -হয় পিছে আপুনি ব্ৰহ্মপুত্ৰৰ পাৰত বহি কেতিয়াবা খানা খাইছে নে নাই? তাতো বহুতেই ভাল লাগে।
বাকী আহিলে এদিন লৈ যাম দিয়া তোমাক নদীৰ কাষলৈ।
হয়, আমি ব্ৰহ্মপুত্ৰৰ পৰা খাইছো বাৰু। তাত ভালেই লাগে।
বাকি হ'ব দিয়া নহ'লে মই পিছত কথা পাতিম।
অহ, হ'ব দিয়ক। অ হ'ব দিয়ক অ